হেল্ল'
হেল্ল
খবৰ কেনেকুৱা
ভালে তোমাৰ
অ আজি বহুত দিনৰ মনত কল কৰিলো
অ অ যোৱা মাহত যে তুমি দিল্লীলৈ গৈছিলা যে ট্ৰিপটো কেনে হ'ল
ট্ৰিপ টো ত ভালে হ'ল এৰে পৰা তাতে যি গৰম থাকাই নাযায় ভাবিবই নোৱাৰো মানুহে তাতে যে কেনে কৰি থাকে
অহ ক'ত ক'ত ঘূৰিলো পিছে
ঘুৰিলেতো বহুত জেগাত যাই পাতে যি পুৱা চাৰে পাঁচটা বাজিছে তাৰ পিছত এই ফাৰ্ষ্টতেতো লালকিল্লা যাব বিচাৰিলো তাতে যোৱাই নহল গেটে অপেন কৰা নাছিল পিছত গলো ইণ্ডিয়া গেটত‌ তাৰে পৰা আকৌ ঘৰতে ঘূৰতে গৰম তাত এক দুই ঘন্টা ব তাতে গ'ল তাৰ পিছত আকৌ লালকিল্লাত গলো
ট্ৰেইনত গৈছিলা ন
অ ট্ৰেইনতে গ'লো এ প্লেইনৰ পাছপৰ্ট ভিজা একিল নাই তাৰ কাৰণে নহলে‌
অ দিল্লীত হয় বহুত পলিউচনো আছে
পলিউচন আছে কিন্তু তাৰে ৰাস্তা ঘাট বিলাক বহুত ভালে আছে দেখোন তাতে বহুত গছ গছনি আছে ধুনীয়া চাব আছে জাগাবলাক
পিছে তুমি অকলে গৈছিলা না ফেমিলি আছিল‌
হা
মই এনে ঘৰতে আছিলোঁ‌
অ‌ পিছে‌ এককতেও ফুৰিব নগলা
নাই ওচৰে পাঁজৰে এনেই অলপ
হে যাব পাৰিলা হয় ইমান ধুনীয়া ধুনীয়া জাগা আছে
নাই যোৱা নহ'ল পেছে লালকিল্লা চালা নাই
অ চালো এনে ফটো যেনেকুৱা দেখা তাৰ পৰা বহুত বেলেগ বাহিৰৰ পৰা ডাইৰেক্ মন খালে ষ্ট্ৰাকচাৰটো হালে আছে কিন্তু ভিতৰৰ ফালে যাই চাওঁ ইমান ডাঙৰ ভাবিব নোৱাৰো তাতে ইমান বিদেশী মানুহ আহে তাতে ফটো ফটো লোৱা হয় আৰু তাতে পুৰণা যুগৰ ৰাজা মহাৰাজাৰ কিমান বিলাক ঐতিহ্যয়ময় বস্তু বিলাক আছে তাতে সৰ বহুত ধুনীয়া ধুনীয়া আছে
উ
তাতে আকৌ দুইফালে যে টিকট টিকট কাটিব লগা হয় ফাৰ্ষ টিকেট কাটিব লাগে তাৰ পিছত আবাৰ চেকিং ৰাখে বেক চেকো ভিতৰত লব ন নিদিয়ে
পিছে তোমাৰ ৰেলৰ টিকেটৰ দাম কিমানকে পৰিল খৰচা মানে কিমান হ'ল
খৰচা মানে মই কৰা নাছিলো সিমান ফেমিলীৰ লগত যোৱা হৈছিলে তাৰ কাৰণে অলপ চলপ যিহে জানো
উম মোৰ আইডিয়া মতেতো
ধন্যবাদ
উ যোৱা অহা দুয়োটালৈ বোধা দুই হাজাৰ মতে বধ পৰিছে নেকি শ্লীপাৰ ক্লাছ আছিল যিহেতু
উম ফেমিলি কোন কোন গৈছিলা তুম তোমাৰ লগত
হৈছিলো মা দেউতা দাদা বাইদেউ খুৰী আহ আহো ন দুই একজন গৈছিলে
ফেমিলিৰ লগত গ'লে ভাল
সেইটোয়ে টো লাগে কে কৰক ক নালাগে আৰু নহলে নিজে দাঙিব লগা হলে কি অৱস্থা হল হৈ ইফালে তুমিও টো শুনিলো যে অহা মাহত ক'তবা ফুৰিবলৈ যাবা ক'ত যাবা
ভাবিছো শ্বিলঙৰ ফালে যাওঁ নেকি গৰমত দিনত সেইফালে অলপ ঠাণ্ডা
আইডিয়াটো বহুত ভালে আছে দিয়া
ইয়াতে যি গৰম পৰিছে চাও কি হয়
তাত হিচাপ মতে কিমান দিনৰ কাৰণে হ'ব ট্ৰিপটো
যাওঁতেতো তোমাৰ এদিন এদিনকে লাগিব মোৰ গতিকে চাৰি পাঁচ দিন ভাবিছো তাতে দুদিন মান থাকিম
অ অ ভালে খৰচ কিমান পৰিব
খৰচ বেছি নপৰে ইমান পোন্ধৰ বিশ হাজাৰ টকা ধৰ আমি কেইটামান লগত শান্তু
কি হল
আমি কেইটামান লগ একেলগে যামতো
আহ ময়ো ভাবি আছো এই গৰম যি দিছে তাৰ পৰা কোনো ঠাণ্ডা জাগাত যাব পাৰিলে ভাল আছিল
যাব পাৰা যদি যাব ইচ্ছা কৰা
কি আৰু আকৌ যাম এয়া পৰা আৰু পইচাৰ টানা টানি আছে যোৱাই নহব যি
অ
পিছে আজিকালি গৰমতটো এই আইচক্ৰিম খাব মন যায় সিটোও খোৱা নাযায় ইমান কেমিকেল থাকে আকৌ
ঘৰতে বনাই চাব লাগে ৰেফ্ৰিজেৰেটৰত
হে ফ্ৰিজে নাই কেনেকে বনাম আৰু সেই কাৰণে ভাবি আছো ফ্ৰিজ লব লাগে লাগিব
ফ্ৰিজৰ দৰকাৰ হয় গৰমৰ দিনত শাক পাচলিবোৰ বেয়া হৈ যায়
উম দৰকাৰ হয় কিন্তু ইফালে লাইনৰ বিল যে বহুত বেছি আহে
আৰু মিটাৰ হয়তো আৰু বেছি ৰখা যাব হৈছে
উম সেইটোয়েতো ভাবি আছো যে আকৌ দিল্লী যাব মন যায় আছে কিন্তু এই গৰমত কেনেকৈ যে যাম ইচ্ছা নাই আৰু যাব এতিয়া ঠাণ্ডা দিন আহিলেহে আৰু ভাবা যাব
উ দিল্লীতো ঠাণ্ডা গৰম একেই প্ৰায়
অ তাতে বতৰৰ এইটো পুৰা বেলেগ ধৰণৰ দিনত বহুত গৰম দিয়ে মনতকৈ এক একেবাৰে আমি ৰাজস্থান বা কোনো মৰুভূমি আছো আমাৰ ৰাতি হলে পিছে ইমান ঠাণ্ডা দিয়ে মনতে নহয় যে দিনত ইমান গৰম দিছে চিলে বুলি
উম
সেইটো কাৰণে গৰম এ দিনৰ ফালে এনে একবাৰে চামাৰ ড্ৰেছ পৰিব লাগে আবাৰ ৰাতি হলে আবাৰ আমাৰ ব্লেংকেট বিলাক লব লগা হয় ভাবি আছো মই ঠাণ্ডা দিনতে আছো নে কি গৰম দিনত আছো
গ্ল'বেল ৱাৰ্মিঙৰ প্ৰভাৱ এইবোৰ
হা
গ্ল'বেল ৱাৰ্মিঙৰ প্ৰভাৱ এইবোৰ
আহ ৰাস্তা ঘাতত ইমান গাড়ী চলাই আৰু ইমান ধোৱা, পলিউচন পৃথিৱী বেছিদিন টিকিব বুলি মনত নহয়
পিছে আমিনো কি কৰিম?
সেইটোয়েতো ভুগিব লগাত আমিয়ে হৈ আছে
উম।
ইমান ফেক্টৰী, উদ্যোগ এইবিলাক যি খুলি আছে। আৰু আজিকালিনো ৰাস্তা ঘাটৰ আশে- পাশে গছবিলাকো কাটি আছে। এ ৰাস্তা দি গ'লে পিছে কোনো খায়াই নাপাও আমি।
উন্নতিৰ নামত পৃথিৱীত ধ্বংস কৰা হৈ আছে।
সেইটোৱেতো মনত হয়। পিছে ঠাণ্ডা দিনতটো এতিয়া নাইকিয়াই হ'লকে বাৰু।
অ ' চুৱেটাৰ পিন্ধিবৰ দৰকাৰেই নহয়।
হয় আগতে দুৰ্গা পূজা চাব যাবলৈ হ'লে আমি চুৱটাৰ আৰু কিমান কি মাফলাৰ এইবিলাক পিন্ধি গৈছিলো এতিয়া আৰু গৰম দিনৰ একবাৰে মৈ টি চাৰ্ট সেইবিলাকে পিন্ধিব লগা হয়।
উম,
অ' পিছে শ্বিলঙত জাইনো কি কি কিনি আনিবা।
এইটোতো ভবা নাই এতিয়াও যায়েই পাওচোন আগত।
হে কিনি আনিব লাগিব কিবা নহ'লে এতে আৰু আমাৰ বাকী ফ্ৰেণ্ড বিলাক আছে আমাক চবকে কিবা কিবি দিব লাগিবতো।
চাও তাতে যাই কি পোৱা যায়।
উম দিয়া ইনজয় কৰিবা তাতে বহুত।
অ '
কিন্তু এবাৰ পিছত অহাৰ পিছত এবাৰ প্ৰব্লেম হ'বগে বাৰু।
কি প্ৰব্লেম?
এই ঠাণ্ডা জাগাৰ পৰা আবাৰ আকৌ গৰম জোগাত আহিলে দুই তিনি সপ্তাহ লৈকে জ্বৰ, চৰ্দি দি এইবিলাকে থাকে।
উম, সেইটোৱে বেমাৰ।
উম, মই যে দিল্লীত গৈছিলো তাৰে পৰা অহাৰ পিছত সিফালে আছিলে বহুত গৰম আবাৰ এতে অহাৰ পিছত ইমান বৰষুণৰ বতৰ আছিলে মই লাগাতাৰ তিনি সপ্তাহ লৈকে মোৰ জ্বৰ জ্বৰে আছিলে।
উম ফুৰি ফুৰিবলৈ যাই বেমাৰী হৈ পৰি থাকিব লাগিব।
সেইটোয়ে তাততো কেইদিনৰ কাৰণে অলপ চলপ এনজয় কৰিব পাৰিবা আকৌ। এইটো বেয়া নহয়।
ইয়াৰ পিছত আৰু কলেজো আৰম্ভ হব ন।
অ, মোৰ টো কলেজৰ কথা ভাবিলেই মাথা ঘূৰাই যাবই মন নাই আৰু।
উম,
ইমান পৰা।
তোমাৰ আকৌ কলেজলৈ ঘূৰি যাব মন যাই আছে।
নাই এইটোয়ে লাষ্ট গতিকে
উম, তাৰপিছতে আমাৰ আকৌ চাকৰি বাকৰি এইবিলাক যামেলা।
তুমি জব ইণ্টাৰভিউ দি আছা নে নাই?
জব ইণ্টাৰভিউ এতিয়ালৈকে আৰম্ভ কৰা নাই কৰিব লাগিব চাগে।
উম দি থকাতটো ভাল হঠাৎ পাই যাব পাৰা।
উম, হয় বাৰু কিন্তু আজিকালি জব পাৱাটো ইমান সহজ নহয়।
এটা জবৰ কাৰণে হাজাৰজন লাইন ধৰি থাকে।
উম সিফালে জবৰ সংখ্যা কম মানুহৰ সংখ্যা বেছি
উম
পিছে তোমালোকে কিমান তাৰিখে যাই আছা?
ভাবি আছোঁ‌। বাৰ তাৰিখ মানত যাঁ‌ও নেকি?
অ' আৰু আহি পাবা কিমান তাৰিখে?
পোন্ধৰ বা সোতৰ এইটো তাতে চাই গম পোৱা যাব কোনদিনা হ'ব?
অ' সেইটোয়ে হয় মইতো ভাবি আছোঁ‌ যে হিমালয় যাওঁ নেকি!
পাৰা যাব
সেইটোতো আকৌ ভবাৰ কথাহে। আমিনো আকৌ ইমান দূৰলৈ কেনেকৈ যাম?
টকাৰো কথা।
হয় দিয়া বাৰু।
ট্ৰেভেলিং বেছি মিডিল ক্লাছ মানুহৰ নহয়
উম সেইটোৱে।
ঠিক আছে দিয়া বাৰু ৰাখো এতিয়া
অ' অ'
উম